হয় কওকচোন
হয় নমস্কাৰ হয় মই আপোনাৰ পৰা বাতৰি কাকতৰ বিষয়ে জানিব বিচাৰিছিলো
হয় হয় নিশ্চয় অ বাতৰি কাকতৰ হয় কওকচোন
হয় আপুনি বাতৰি কাকতৰ বিষয়ে অলপ জনাই দিয়কচোন মোক আপুনি ফ্ৰী আছেনে
হয় হয় নিশ্চয় আহ বাতৰি কাকতৰ বিষয়ে ক'বলৈ গ'লে বাতৰিকাত হল প্ৰথমে মই যদি বাতৰি কাকতৰ বিষয়ে কওঁ আহ মাত বাতৰি কাকত হ'ল জ্ঞানৰ ভঁৰাল আৰু বাতৰি কাকত আহ বাতৰি কাকত হৈছে মানৱ সভ্যতাৰ এক অপৰিহাৰ্য অংগ আহ অসমৰ চুকে কোণে বিভিন্ন দেশ বিদেশ ঘৰ সকলো ঘটনা আমি আহ ঘৰত বহিয়ে বাতৰি কাকতৰ যোগেদি আমি লাভ কৰিব পাৰো অ', বাতৰি অ', আৰু বাতৰি কাকত দেশ বিদেশৰ সকলো ভাল বেয়া সকলো ধৰণৰ খবৰ আমি বাতৰি পটত পাওঁ
হয় হয়
আৰু বাতৰি কাকত হৈছে বাতৰি কাকত অ' প্ৰধান তিনিগাৰ আছে অ দৈনিক বাতৰি কাকত তাৰ পিছত সাপ্তাহিক বা পহেকীয়াকত আৰু ই পেপাৰ অ'
দৈনিক আহ দৈনিক বাতৰি কাকতত আমি যিবোৰ আমি প্ৰতিদিনে ৰাতিপুৱা যিবোৰ বাতৰি কাকতত খা খবৰ পাওঁ সেইবোৰ হৈছে দৈনিক বাতৰি কাকত আৰু অ', মাহেকীয়া বাতৰি কাকত খন হৈছে যিবোৰ আমি অ', সপ্তাহত পাও বা পোন্ধৰ দিনৰ মূৰে মূৰে প্ৰকাশ পায় সেইবিলাক
হয় হয় হয়।
আৰু ই বেপাৰ হৈছে বৰ্তমানৰ ইণ্টাৰনেটৰ যুগত কম্পিউটাৰত পঢ়িব পৰা বাতৰি কাকতসমূহ
হয় হয় নিশ্চয়।
হয় আৰু আ বাতৰি কাকতৰ বহুতো উপকাৰিতা অপকাৰিতা আৰু গুৰুত্ব আছে
হয় হয়।
অ'
যিবোৰ উপকাৰিতা, উপকাৰ উপকাৰিতা আৰু গুৰুত্বসমূহ হৈছে যিবোৰ আমি দেশ বিদেশৰ খা-খবৰ মনোৰঞ্জনৰ কথা সেইবিলাক আমি গম পাওঁ, সেইবিলাক আৰু সাধাৰণ জ্ঞান আমাৰ বৃদ্ধি হয় আমাৰ বৃদ্ধি বিকাশ হয়, এইবিলাকৰ খা-খবৰ পালে।
হয়, হয়, নিশ্চয়।
হয়, আৰু অ', বাতৰি কাকতত আমি চৰকাৰী কাম কাজৰ পৰ্যালোচনা সমূহ গম পাওঁ।
হয়, হয়।
উম।
নিশ্চয়।
আমি অ', কেনে ধৰণৰ কেনে ধৰণৰ চাকৰি বা চাকৰিৰ যিবোৰ উ
হয়।
মানে ধৰি লওক আমি, যিবিলাক আমি চৰকাৰী চাকৰি
বাতৰি হয়, চৰকাৰী বাতৰি
হয়, হয়, চৰকাৰী চা বাবে যিবিলাক আমি আবেদন কৰো, সেইবিলাক আমি বাতৰিক কাকততে সেইবিলাক খবৰবিলাক পাওঁ।
হয়, হয়।
আৰু আহ সমাজত চলি থকা কুসংস্কাৰ তাৰপিছত, অন্ধবিশ্বাস তাৰপিছত অ' এইবিলাকৰ বিষয়ে আমি বাতৰি কাকতত বাতৰি কাকতত পাওঁ আৰু, দেখা পাওঁ।
হয়, হয়। হয়, হয়।
উম, আৰু বিজ্ঞাপন আৰু নিয়োগৰ কথা ক'ব ক'ব গলে আমি, বাত ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপনৰ লগতে চৰকাৰী, বেচৰকাৰী সকলোবোৰ খবৰ আমি বাতৰি কাকতত পাওঁ।
হয়, হয়, নিশ্চয়। হয়, এইটো আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে, যে আমি বিজ্ঞাপনৰ কথা আমি বাতৰিকাকততে পাওঁ হয়।
হয়, হয়।
হয়, কৈ যাবচোন?
আৰু আহ বাতৰি কাকতত আমি উম, বিভিন্ন ধৰণৰ খা-খবৰৰ লগতে বিভিন্ন ধৰণৰ আমি ধৰি লওক বিভিন্ন ধৰণৰ খা-খবৰটো পাওঁৱে, তাৰ লগতে আমি বহুতে নজনা কথাও আমি খেলৰ
হয়, আমি দিশ বিদেশৰ হয়, আমি দেশ বিদেশৰ বাতৰিও পাওঁ।
হয, হয়, হয়, আৰু ধৰি লওঁক খেল-খেল বিভাগৰ কথাবিলাকো আমি বাতৰি কাকততে পোৱা যায়, বিভিন্ন ধৰণৰ।
হয়, হয়, আমাৰ লগতে আমাৰ বেপাৰ বাণিজ্যৰ যে মানে
হয়, হয়, বেপাৰ বাণিজ্য বেহা বেপাৰৰ সকলোবোৰ খবৰ আমি আহ বাত তই আগতে
হয় হয়
হয় আহ আপুনি মোক কওকচোন বাতৰিকাকতৰ বিষয়ে
হয় মই আপোনাক মই যিখিনি জানো বাতৰিকাকতৰ বিষয়ে উম কৈছো বাৰু এ মানে কবলৈ ক'বলৈ চেষ্টা কৰিছো বাৰু আহ মানে আপুনিও হয় আপুনি কৈছে যে এইটো যে আমাৰ বাতৰি কাকত হৈছে মানে আমাৰ সমগ্ৰ বিশ্বৰে এটা অতি উ দ্ৰুত আৰু যদি আমি মানে দ্ৰুত আৰু যদি আমি মানে তথ্যৰ ভিত্তি বুলি কও আহ, আমি বাতৰি কাকতৰ নামেই ল'ব লাগিব আমি যিহেতু অ' মানে বৰ্তমান যুগত যিহেতু আপোনাৰ মানে আহ, আমাৰ ইণ্টাৰনেটেই, ইণ্টাৰনেটতে পোৱা যায় তথাপিও আমাৰ বাতৰি কাকতৰ উম, মূল্য আহ, কম নহয় বুলি আমি ক'ব লাগিব। আ, বাতৰি কাকতৰ হয়, বাতৰি কাকতৰ যদি আমি আ, আপোনাৰ আহ, মূল উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ আমি ক'ব লাগিব যে আপোনাৰ প্ৰথমতে আমি ক'ব লাগিব যে তথ্য যোগান আহ, যিটো আমাৰ আহ, মানে দেশ বিদেশৰে হওক বা আপোনাৰ অৰ্থনীতিৰে হওক বা আপোনাৰ খেল ধেমালিৰে হওক আহ, বা বাণিজ্যই হওক বা বা মনোৰঞ্জনেৰে হওঁক আমি বিভিন্ন ধৰণৰ খবৰ আহ, আমি এই বাতৰি কাকতৰ জৰিয়তেই আমি আহ, মানে গম পাব বাৰো, আৰু লগতে যদি আমি কবলৈ যাওঁ আহ বাতৰিকাকতৰ যদি আমি আৰু আমি উদ্দেশ্য বুলি ক'বলৈ যাওঁ আমি ক'ব লাগিব যে আপোনাৰ আ, জনসাধাৰণক মানে সজাগ কৰাৰ এটা উপায় হৈছে আপোনাৰ বাতৰি কাকত। য'ত আমাৰ আহ, মানে বিভিন্ন ধৰণৰ মানে স-সম-সমাজৰ আমাৰ কিছুমান মানে সমস্যা দেখা দিয়ে সেই সমস্যাবোৰ যদি আমি মানে বাতৰি কাকত বাতৰি কাকততে আমি সেই সমস্যাবোৰ দেখিবলৈ পাওঁ ক'ত কেনেকুৱা সমস্যা হৈছে। সেইবোৰ আমি এই বাতৰি কাকতৰ দ্বাৰাই আমি মানে জানিব পাৰো।
হয়
যদি আমি আহ, ক'বলৈ যাওঁ যে আপোনাৰ আহ, জ্ঞানৰ ভঁৰাল বুলি আমি ক'ব লাগিব যে বাতৰি কাকত য'ত আহ, আপোনাৰ উম, তাত আপোনাৰ বাতৰিয়েই অকল পোৱা নাযায় তাত আপোনাৰ আহ, মানে প্ৰকাশ পোৱা বিভিন বিভিন্ন ধৰণৰ গ্ৰন্থই ক‌ওঁক বা আলোচনীয়ে ক‌ওঁক। আহ, আপোনাৰ সাহিত্যিকৰে নাম কওক আহ আদি আপোনাৰ বিভিন্ন ধৰণৰ মানে সংস্কৃতিৰ লগত জড়িত উপাদানৰ আমি এই বাতৰি কাকতৰ দ্বাৰা আহ, বাতৰি কাকতৰ আহ, দ্বাৰাই আমি জানিব পাৰোঁ।
হয় হয় আৰু সেইবিলাকৰ দ্বাৰা আমাৰ জ্ঞান বৃদ্ধি হয়
হয়, হয়, হয় নিশ্চয়। আৰু যদি আমি আহ, ক'বলৈ যাওঁ যে আমাৰ বাতৰি কাকতৰ আহ, ভাগ বা ভাগ বুলি যদি আমি ক'বলৈ যাওঁ আহ তাত আপোনাৰ অ', ক'বই লাগিব যে আপোনাৰ সম্পাদকীয় বুলি আমি ক'ব লাগিব য'ত আমাৰ মানে সাম্প্ৰতিক আহ, বিষয়ৰ ওপৰতে আমাৰ আহ, মানে উম মানে মতামত আহ প্ৰকাশ কৰা হয় আহ য'ত আমাৰ। আহ সাহিত্য হওঁক আৰু লগতে আপোনাৰ মনোৰঞ্জন বৃদ্ধি পোৱা। সহায় কৰে এই বাতৰি কাকত। মানে পঢ়াৰ যিটো আমাৰ আগ্ৰহীকতা বা আমাৰ যিটো আপোনাৰ। নিচা সেইটো আমাৰ বাঢ়ি যোৱাত সহায় কৰে আপোনাৰ এই। মানে যি বাতৰি উম কাকতৰ মানে তেওঁলোকে যিটো অহ। সম মানে অহ আপোনাৰ সম মানে। উলিয়াই য'ত আপোনাৰ বাতৰি উলিয়াই হওঁক বা আপোনাৰ বাতৰি লিখাই হওঁক বা সম্পাদকীয়। আমাৰ সম্পাদ দ্বিতীয় কাম কৰে তেওঁলোকে যিটো আমাৰ তাত নিচা মানে লগায়। তাত আমাৰ বাতৰি কাকত পঢ়াৰ যিটো ইচ্ছা সেইটো আমাৰ দুগুণ বৃদ্ধি পোৱাত মানে সহায় কৰে। আ আৰু যদি আমি আহ ক'বলৈ যাওঁ আহ যে বাতৰি কাকতে আমাৰ। আহ মগজুৰ আহ মানে মগজুৰ। হওঁক বা আমাৰ কিছুমান জ্ঞানৰো মানে আমাৰ বৃদ্ধিক। কৰা মানে দেখা যায় য'ত আপোনাৰ ধৰি লওঁক আহ যিহেতু আপোনাৰ। আহ বাতৰি অকল অসমীয়া মাধ্যমতে পোৱা নাযায় বিভিন্ন ধৰণৰ মাধ্যমতে পোৱা যায়। অ অস মানে। বাতৰি কাকত আপোনাৰ হিন্দীয়ে কওঁক বা ইংৰাজীয়ে কওঁক। বিভিন্ন ধৰণৰ আপোনাৰ বাতৰি কাকত পোৱা যায় গতিকে ইয়াৰ দ্বাৰা আমি যদি। আহ বিভিন্ন ধৰণৰ ভাষাও আমি ইয়াৰ দ্বাৰা আমি শিকিব পাৰোঁ। আহ বাতৰি কাকত উম মানে। অধ্যয়ন কৰাৰ ফলত আৰু যদি আমি আ ক'বলৈ যাওঁ যে আধুনিক যুগত ইয়াৰ উম। সৰহতকীয়া কম বুলি ক'ব লাগিব কিন্তু। কিন্তু ইয়াৰ আহ মানে যিটো চাহিদা সেইটো আহ। বৰ্তমানেও অ মানে। আহ আপোনাৰ চলি থকা বুলিয়ে আহ ক'ব লাগিব।
হয় হয়।
হয় আৰু লগতে আমি উম। যদি ক'বলৈ যাওঁ যে আমাৰ প্ৰথম বাতৰি কাকতেই আমাৰ আছ ছিলে যে অৰুনোদই, অৰুনোদই আছিলে য'ত আমাৰ। প্ৰথম বাতৰি য'ত আমাৰ প্ৰথম বাতৰি কাকত আছিলে হয় উম। হয় আৰু লগতে আপোনাৰ আহ বাতৰি কাকতৰ। অহ মানে। যিটো আমাৰ ই-পেপাৰ আছিলে সেইটো আজিকালি যিহেতু আপোনাৰ আম। ছপা মানে বাতৰি কাকতৰ উপৰিও আপোনাৰ যিহেতু। ইণ্টাৰনেটে হওঁক বা মোবাইলতে হওঁক বা কম্পিউটাৰতে হওঁক। মানে পঢ়িবলৈ পোৱা যায় গতিকে আমি ইয়াক ই-পেপাৰ। মানে আ ই-পেপাৰ বুলিয়ে ক'ব লাগিব য'ত। মানে আপোনাৰ আহ। ই-পেপাৰত আমি পঢ়িবলৈ পাওঁ আমি মোবাইলতে হওঁক বা কম্পিউটাৰতে হওঁক। আমি বাতৰি কাকত পঢ়িব পাৰোঁ আৰু সেইটোক আমি ই-পেপাৰ বুলি কওঁ মানে। কওঁ বা ক'ব পাৰি। আম তাৰ দ্বাৰা আমি বাতৰি পঢ়িব পাৰোঁ আৰু যদি আমি বাতৰি কাকতৰ বিষয়ে যদি আৰু আমি অধিক। মানে ক'বলগীয়া হয় আমি আহ ক'ব লাগিব যে তাত। যিবোৰ আমাৰ ধৰি লওঁক মানে। দেশৰ সুৰক্ষা ব্যৱস্থাই কওঁক। বা আমাৰ বিভিন্ন নাগৰিক। সকলৰ মানে নাগৰিকৰ সমস্যাৰ কথাই কওঁক বা আপোনাৰ মানে বিভিন্ন ৰোগৰ কথা ঠাই বওঁ আদি বিভিন্ন মানে আমাৰ যিবোৰ আমাৰ দৈনন্দিন মানে জীৱনত যিবোৰ ঘটনা ঘটি থাকে ভালে হওক বা আপোনাৰ বেয়া বেয়া খবৰে হওক বা ভাল খবৰে হওঁক সেইবোৰ আমি এই বাতৰি কাকতৰ দ্বাৰাই এ জানিব পাৰো
হয় হয় নিশ্চয়
হয় আহ আপোনাৰ পৰা মই বাতৰি কাকতৰ বিষয়ে জানিব পাৰি বহুত বেছিয়ে ভাল লাগিল। আৰু লগতে আপুনি ৰি অগতৰ নজনা কথাখিনি আপুনি মোক জনাই দিলে গতিকে ধন্যবাদ। থাকিল আৰু পিছলৈ এনেকুৱা ধৰণৰ মানে আহ আপোনাৰ লগত আলোচনা কৰিব পাৰিম বুলি বা আপুনি এনেকুৱা ধৰণৰ নজনা কথানা নজনা কথা শিকাই দিব বুলি আহ আশা থাকিল হয়।
হয় হয় নিশ্চয় মোৰো আপুনি যিখিনি কথা ক'লে বহুত বতো নজনা কথা ক ভাল লাগিল আপোনাৰ লগত কথা কৈ কিনে অ', ঠিক আছে তেনেহলে হয় হয় ধন্যবাদ।